পাইছা নে?
অ শুনা পাইছো।
হয় হয় ভালে আছা?
ভালে ভালেই তোমাৰ ভালনে?
আছো ভালে ক'ত আছা?
ঘৰতে আছো বৰ্তমান তুমি?
ময়ো ঘৰতে আছোঁ। হয় ভাবিছিলো আজি সংৰক্ষণৰ ওপৰত কথা পাতোঁ নেকি
অ নিশ্চয় নিশ্চয় তোমাৰ এই নদী সংৰক্ষণটো এক বহুত গুৰুত্বপূৰ্ণ টপিক যিহেতু নদী আমাৰ জীৱনৰ এক অমূল্য সম্পদ।
হয়। ঠিকেই কৈছা নদী নাথাকিলে মানুহৰ জীৱন বহুত কষ্টকৰ হৈ পৰে। আহ কিন্তু আজি কালি নদীসমূহ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে নহয়নে বাৰু।
হয় হয় তোমাৰ নদী প্ৰদূষণ এতিয়া এক ডাঙৰ সমস্যা। তোমাৰ কল কাৰখানাৰ বৰ্জ্য প্লাষ্টিক নৰদম্ পানী আদি নদীতে পেলোৱা হয়। বিশেষকৈ তুমি আহ ঘৰৰ পৰা ওলাই গলে তুমি আহ চাবা লক্ষ্য কৰিবা তাতে যান জুৰি যিবোৰ আছে আজিকালি চবতে তোমাৰ প্লাষ্টিকৰ দম থাকে। নানা আৱৰ্জনা থাকে তাৰ পৰা গেলা পচা গোন্ধ ওলাই আৰু তাৰপৰি গোটেই পানীবোৰ গোটেই কলা কলা হৈ থাকে নদীৰ পানীবোৰ তুমি চাবা।
হয় একেবাৰে কৈছা। আমাৰ ঘৰৰ কাষতে মানে এটা বাৰহনী নদী আছে তাৰে মানে পানী বিলাক তুমি যেনেকে ক'লা এতিয়া, মানুহে গোটেই, আৱৰ্জনাবোৰ পেলাই দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা মানে-উম মানে--ধৰা। দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বহুত ধৰণৰ আৱৰ্জনাবোৰ পেলাই পিনে গোটেই নদীটো ভৰ্তি কৰি পেলাইছে। যাৰ ফলত মানে সেই নদীটোৰ পানী খিনি বহুতে লেতেৰা হৈ গৈছে আৰু ওচৰৰে মানে পাৰ হলে সেই নদীটোৰ পৰা আমি গোন্ধ পাওঁ, বৰ বেয়া গোন্ধ ওলাই তুমি যেনেদৰে কৰা যাৰ ফলত মানে নদীৰ পানী বহুত দূষিত হৈ পৰিছে আৰু তাত থকা মানে মাছ- কাছ এই সকলোবোৰ জলজৰ প্ৰাণীৰ জীৱনত মানে বহুত বিপদ আহি পৰিছে।
হয়', আৰু তোমাৰ মানে ইয়াৰ ফলত এই', - এতিয়া এইবোৰ নদীৰ পানী কত যাব এইবোৰ নদীৰ পানী চব যোগ হব- ব্ৰহ্মপুত্ৰ তোমাৰ এই ব্ৰহ্ম তেনেকে ব্ৰহ্মপুত্ৰ খন নষ্ট- নষ্ট হৈ গৈছে, তোমাৰ চাবা ব্ৰহ্মপুত্ৰত অ', মানে বিভিন্ন ধৰণৰ মই চাই মই অলপতে গৈছিলো ব্ৰহ্মপুত্ৰ নদী লৈ তেতিয়া মই দেখিছিলো যে', - শুক্লেশ্বৰ মন্দিৰৰ ওচৰৰ পৰা এটা-এটা। জেগাৰ পৰা গোটেই আৱৰ্জনা আৰু গেলাাপানীবোৰ, গোটেই ব্ৰহ্মপুত্ৰত মানে মিঘলি হৈ আছিলে। ত', ইয়াৰ দ্বাৰা মানে অ', হয়', ইয়াৰ দ্বাৰা এইবোৰ নদীৰ বহুত ধৰণৰ ক্ষতি হয় আৰু তাৰোপৰি ইয়াৰ ফলত তোমাৰ মানুহো বহুত অ দায়ী মানুহ বহুত মানুহৰ - মানুহে মই', অলপতে বাতৰত দেখিছিলো যে', অ', মানহ - মানুহ। কিছুমান মানুহে তোমাৰ গংগা -নদীত গৈ পেলাই তাতে গাখীৰ মিহলি কৰি আছিলে। যিটো-যিটো কৰিলে মানে ইটো পানীৰ, সেই কাৰণে খুবেই অপকাৰী এই', তোমাৰ এই', পানী দূষিত কৰে তাৰ উপৰি, পানীত থকা মানে যিবোৰ মাছ, কাঁছ, বোৰ আছে ন', তুমি ক'লা যিহেতু মাছ-কাছ এইবোৰ-এইবোৰ মানে গাখীৰ মিহি কৰি দিলে এইবোৰ মানে বহুত -টো হানি হয়', এই। হয়তো মৃত্যু- বৰণ কৰিব পাৰে। ত', এইবোৰ কথা।
হয়', একেবাৰে সঁচা কথা কৈছে। সেই আৰু এইবোৰে অকল মানুহৰ মানে নদীৰ অ পানীয়ে দূষিত নকৰে মানুহৰ স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়, নহয় নে', দূষিত পানী ব্যৱহাৰ কৰিলে যিহেতু বিভিন্ন। ধৰণৰ ৰোগ হ'ব পাৰে সেই মানে সেই কথা মানুহবোৰে ভাবিয়ে নাচায়।
হয়-হয় আৰু ঠিকে কৈছা তুমি কাৰণ মই দেখিছো আজিও বহুৰ আহ বহু- বহুতো মানুহ আছে বহুতো মানে আমাৰ ভাৰততে কৰিছো যে বহুতো মানুহে, নদীৰ পানীৰ ওপৰতে ভৰসা কৰি জীয়াই আছে, তেওঁলোকৰ ঘৰ- বাৰী বোৰ নদীৰ ওচৰতে তেওঁ-তেওঁলোক নদীৰ পানীবোৰে খায়, নদীৰ পানীবোৰে খায় নদীৰ পানীবোৰে গা- ধুৱে, নদীৰ- পানীবোৰে ব্যৱহাৰ কৰে। তো', তেওঁলোকে সেইবোৰ- সেইবোৰ। পানী ব্যৱহাৰ কৰি হয়তো তেওঁলোকৰ আহ', স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ত', তেনেকুৱা কথা।
হয়', এইটোতো সচাকে স্বাস্থ্য অৱনতি ঘটেই কাৰণ যিহেতু আমি কই ন', পানীয়ে - প্ৰানীৰ - প্ৰাণ বুলি আমি যদি পানী নাখাও ত', আমিতো জীয়াই থাকিব নোৱাৰো। কিন্তু সেই পানী যদি আৰু বিশুদ্ধ অ মানে ভাল নহয় বিশুদ্ধ নহয় তেনেহলে আমিতো সেই পানীটো সেৱনো কৰিব নোৱাৰো।
হয়', - হয় ', আৰু তাৰ ওপৰি তোমাৰ। আহ সেইয়াই আৰু তুমি যিহেতু কলা সেইটোৱেই। এ কেৱল সে মানুহৰ স্বাস্থ্য। ওপৰত ইয়াৰ বেয়া প্ৰভাৱ পৰে। আৰু আৰু আৰু তোমাৰ। মাছ কাছত। ডলফিন এইবোৰ এই এইবোৰে এইবোৰে মানে প্ৰধানকৈ তোমাৰ হেৰি বিপদত পৰে মানে তোমাৰ মাজ কাচ যিবোৰ হয় আৰু তুমি কি ভাবা যে চৰকাৰৰ। ভূমিকাও ইয়াত আছে নে। নদী সংৰক্ষণ কৰা। হয়।
হয় হয় মই ভাবো যে ইয়াতে চৰকাৰৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ চৰকাৰে কঠোৰ আইন প্ৰয়োগ কৰি নদী দুখন নিয়ন্ত্ৰণ কৰিব পাৰে মই ভাবো যে চৰকাৰে যিমানখিনি পাৰে সিমানখিনি অহ মানে আইন লোৱা। উচিত নদী সংৰক্ষনৰৰ বাবেও বা পানী বিশুদ্ধ থ ৰখাৰ বাবেও আৰু জলজ প্ৰাানীবোৰক অহ জীয়াই ৰখাৰ বাবেওঁ। আৰু অহ। কল কাৰখানাসমূহকো অহ মানে বৰ্জ শোধন কৰি অহ কৰি নদীত পেলোৱা যিবিলাক। বৰ্জ আছে সেইবোৰ মানে উম নেপেলাবলৈ কাৰণে নিৰ্দেশ দিব লাগে।
ঠিকে কৈছা অন্যথা তোমাৰ নদীৰ যিবোৰ জীৱ বৈচিত্ৰ্য আছে সেইবোৰ ধ্বংস হৈ যোৱাৰ সম্ভাৱনা থাকে।
হয় একেবাৰে সঁচা কথা বাৰু নদী সংৰক্ষনে কেৱল পৰিৱেশে নহয় অৰ্থনীতিৰ বাবেও উপকাৰী হয়নে বাৰু।
নিশ্চয় তোমাৰ আহ কৃষি তোমাৰ তাৰপিছতে মীন পালন আৰু পৰ্যটন উদ্যোগ এইবোৰ নদীৰ ওপৰতে আহ নিৰ্ভৰশীল। আৰু তোমাৰ নদীসমূহ সুস্থ। থাকিলেহে কৃষকসকলে যথেষ্ট পানী লাভ কৰে। আৰু তাতে তোমাৰ মাছ হয় আৰু। তাতে মাছমৰীয়াসকলৰো তোমাৰ জীৱিকাও সুৰক্ষিত হয়।
হয়।
আৰু তোমাৰ ভাৱানে মানে এনেকুৱা হৈছে তোমাৰ বৰ্তমান জলবায়ু পৰিৱৰ্তনৰ ফলতো নদীৰ ওপৰত প্ৰভাৱ পৰিছে।
হয় এইটো সঁচা কথা কিন্তু আহ কেতিয়াবা যিহেতু অতিবৃষ্টি আৰু কেতিয়াবা খৰাঙে নদীৰ স্বাভাৱিক প্ৰভাৱ বিঘ্নিত কৰে আহ অতিবৃষ্টি হলে তেতিয়া আহ জলজ প্ৰাানী যিবিলাক থাকে সেই প্ৰাানীবোৰৰো কিছুমান অসুবিধা হয় বা। যেতিয়া প্ৰথম। বৰষুণ দিয়ে সেই সময়ত। ব বৰষুণৰ যি ম পানী টোপালত যিখিনি মানে ৰাসায়নিক বস্তু থাকে বা যিখিনি বীজাণু থাকে সেইখিনি প্ৰথম বৰষুণ যি। তে নদ নদীত পৰে। এতিয়া। তাৰে জলজপ্ৰাণীৰ বাবে বহুতেই অসুবিধা হয় কিছুমান জলজ প্ৰাণীৰ মৃত্যুমুখতো পৰিবলগীয়া হয় যেনে মাছ বিভিন্ন ধৰণৰ মাছ হওক আহ সেইবাবে মানে মই ভাবো যে বৰ্তমান মানে সময়ত জলবায়ু পৰিৱৰ্তন বহুখিনিয়ে প্ৰভাৱ পেলাই নদীৰ ওপৰত। এনে পৰিস্থিতিত নদী সংৰক্ষ। অধিক প্ৰয়োজনীয় হৈ পৰিছে নহয়নে।
হয় হয় একদম ঠিক কথা কৈছা তুমি আৰু আমি নদীৰ পাৰত নদীৰ পাৰত তোমাৰ গছ গছনি যিমান পাৰো সিমান ৰুবলৈ চেষ্টা কৰিব লাগে। এতিয়া আমি মই ভাবো যে এতিয়া বহু সমস্যা ক্ষমতা নব আৰু তোমাৰ জনসাধাৰণ হওঁক। যোগিতা অবিহনে নদী সংৰক্ষণ কিন্তু সফল হ'ব নোৱাৰে।
হয় এইটো সঁচা কথা কৈছা কাৰণ যদি। দি নদীৰ পাৰ বিভিন্ন ধৰণৰ গছ ৰোপন কৰে তেতিয়া আমাৰ গৰা খহনীয়া ভূমিস্খলন এই সকলোবোৰ সমস্যা পৰা আমি হাত সাৰিব পাৰিম। নহয় নে?
যিহেতু আমি শুনিবলৈ পাও মাজুলীতো বহুত ধৰণৰ গ গৰাখনীয়া মানে হয় ত এই গৰা খহনীয়াই, হে হেৰিটো মানে নাইকিয়া নাইকিয়া কৰি পেলাই মানে ত' এইটো এইটো এই গছ গছনি ৰুলেহে গৰাখৰনিৰ পৰা আমি নিজকে মানে ৰক্ষা কৰিব পাৰিম মানে। আৰু তোমাৰ নদীত অ
হয়। বা মানে মই ভাবিছো। লো যে তোমাক সুধো এটা প্ৰশ্ন যে তুমি কি ভাবা যে জনসাধাৰণৰ সহযোগিতা নদী সংৰক্ষণৰ বাবে দৰকাৰী নে নহয়?
অ জনসাধাৰণৰ সহযোগিতা নদী সংৰক্ষনৰৰ বাবে একেবাৰে হেৰি আহ দৰকাৰী কাৰণ জনসাধাৰণৰ সহযোগিতা অবিহনে নদী সংৰক্ষণ কেটাও সফল হব নোৱাৰে। তোমাৰ প্ৰত্যেক নাগৰিকে নিজৰ দায়ি পালন কৰিব লাগিব। যিহেতু আমাৰ নদী হল আমাৰ আই মাতৃৰ দৰে। কি আমাক পানী দিয়ে, খাদ্য গুৰুত্ব দিয়ে আৰু জীৱন দিয়ে সেয়ে আমি নদীক সন্মান আৰু সুৰক্ষা দুয়োটাই দিব লাগিব।
হয় এইটো সঁচা কথা।
আজি যদি আমি নিজ আজি নদী সংৰক্ষণ নকৰো ভৱিষ্যত প্ৰজন্মই ইয়াৰ মূল্য দিব লাগিব কিন্তু।
হয় এইটো সঁচা কথা। কাৰণ আমি যদি নিজৰ সংস্কৃতি হওঁক বা আমাৰ নিজৰ নদী আহ বা নিজৰ যিখিনি দৈনন্দিন জীৱনৰ বস্তু সেই সকলোবোৰ য আমি ভালদৰে ব্যৱহাৰ কৰিবলৈ নিশিকো, তেনেহলে আমাৰ অহা প্ৰজন্মই সেই ফল নি নিশ্চয় ভুগিব লাগিব।
হয় আমাৰ যিহেতু বিভিন্ন ধৰ্ম ধৰ্মবোৰত মানে আমাৰ শিকায় যে এ নদী বা হেৰি এইবোৰ আমাৰ পূজ্য হয় পূজনীয় হয় যিহেতু। অ নদীক আমি পুজো। ত' অ আমাৰ হিন্দু ধৰ্মতো যেনেকে নদীক আমি পূজো আমি গংগা গংগাক আমি মা হিচাপে হেৰি কৰো পুজো ত' তেনেকে ত আৰু তেনেকে কিন্তু তুমি চাবা মানু অ মানুহে যেনেদৰে পুজে তেনেকে কিন্তু নদী সেনেকে সংৰক্ষণ নকৰে। মানে পূজাতে পুজে কিন্তু তেঁও কে সেই আৱৰ্জনা বা কিবা প্লাষ্টিকৰ বস্তু বোৰ এইবোৰ সদায় নদীতে পেলায়। ত এই তেওঁলো যেনেকে পুজে তেনেকে যদি নদীখনক মানে নিজৰ আপোন বুলি ভাবে পূজনীয় বুলি ভাবে তেওঁলোকে তেনেকে সংৰক্ষণ কৰিব লাগে। তাতে আৱৰ্জনাবোৰ পেলাব নাপায় পায়। যদি নেপেলায় তেতিয়াহ'লে নদীবোৰ নিচ্চই সংৰক্ষণ হব তুমি চা আজিকালি আহ এতিয়া আজিৰ দিনত বহুতো নদী বিলুপ্ত হৈ গৈছে। বহুতো নদী ডাঙৰ ডাঙৰ নদীবোৰ হয় সৰস্বতী নদী এইবোৰ নদী এইবোৰ এইবোৰ নদী নাই ইতিয়া অস্তিত্ব ত নোহোৱা নিচিনা হৈ গৈছে। ত' মানে এইবোৰ হয়, এইবোৰে মানে আগন্তুক কিন্তু মানে আমাৰ যিবোৰ নদী সংৰক্ষণ আছে নদী সংৰক্ষণ কৰাত কিন্তু বাধাত প্ৰদান কৰিব
হয় এইটো ঠিকেই কৈছা মই ভাবো যে স্কুল কলেজ আৰু সমাজৰো মানে সমানে দায়িত্ব থাকে, নদী পৰিষ্কাৰ কৰি ৰখাৰ বাবে।
হয় ঠিকে কৈছা। ময়ো তাকেই ভাবো আহ। সচেতন হৈ পেলাই আমি সকলোৱে পদক্ষেপ লোৱাটো অতি জৰুৰী।
হয় সঁচাকে কৈছা, আজি মানে কথাখিনি তোমাৰ লগত পাতি মোৰ বহুতে ভাল লাগিল।
মোৰো মোৰো বহুত ভাল লাগিল এইটো যিহেতু এক হেৰি গুৰুত্বপূৰ্ণ বিষয় হয় হয় এই ঠিকেই আছে বাৰু আজি লৈ ধন্যবাদ।
ঠিক আছে বাৰু।
হা
ঠিক আ বাৰু তুমি আকৌ এ নতুন বিষয়ত কথা পাতিম বেলেগ এদিন।